হেল্ল'।
আহ কি খবৰ।
এয়া আছো আৰু। তোমাৰ।
ঠিকে আছা মোৰ ইমান খবৰ ভাল নহয় অকমান।
কেলে
এই মানে পৰহি আইচক্ৰীম খাই দিলো ঠিকছে তিনটামান।
অ
এতিয়া অৱস্থা বেয়া একদম পানী লগা জ্বৰ। তথাপি আহ ভাবিলো ফোন এটা কৰো কৰো তোমাকো খবৰটো নলোৱা এনেই
খবৰটো এনেই লোৱাত নপৰে ভালেই কৰিলা তুমি খবৰটো যে দিলা আকৌ। ইমান গা বেয়া হৈ থাকো। হদো গৰম হ'ল বুলিয়েই মানুহে ইমানো ঠাণ্ডা ইমান আইচক্ৰীম খাব নালাগে।
হেল্ল'
কি কবা আৰু এতিয়া মই ভুল কৰি দিলোঁ আৰু সেইটো।
এই ধৰে মানে খোৱাতো তোমাৰ একো নাই কিন্তু পালে বেছি ইমানকে খাব নালাগে।
তে এতিয়া আজিৰ পৰা মানে পস্তাইছো আৰু আজিৰ পৰা নাখাও তেনেকে চাই চিতিহে খাব লাগে।
চাই চিতি খাব লাগে তোমাৰ প্ৰতিটো বস্তুৱে খ খোৱাৰ সীমা থাকে। তুমি ইমান হেৰি কৰি লিমিটতকে বেছি খালে তোমাৰ বেয়া হ'বই।
উ মানে মই আইচক্ৰীম খালো অলপ জ্বৰ জৰ লাগিলে দেই। তাৰ পৰা ঘৰত আহি ৰাতি মই খুব মাথা বিষৰ টেবলেট আৰু পেৰাচিটামলো খাই দিলোঁ। তাৰপিছত জ্বৰটো। কমিব বুলি ভাবিলোঁ বহুত বেছি হৈ গ'ল তাৰপৰা আ মই মেডিকেল কলেজলৈ গুচি গ'লোঁ তাৰপৰা। পাছদিনাখন, তাত আকৌ চেলাইন দিব লগা হৈ গ'ল নহয়।
অ এতিয়া এতিয়া অলপমান বেটাৰ নে।
এতিয়া অলপ অলপ ভাল হৈছে মানে অলপ অলপ মানে জ্বৰটো আছেগে আৰু।
অ অ
চেলাইন দুটা লৈছো তাৰ পৰা বেজি তিনটা দিছে পৰা কালি ডিচাৰ্জ দিছে আৰু কালি।
অ বহুত খিনি হৈ গ'ল মই গম নাপাওঁ ঐ ফোন চোন কৰা হোৱাই নাই খা খবৰ লবলে তেনেকে।
সেইটো আৰু ঘৰতে এতিয়া বিচনাতে পৰি আছো আৰু।
অ আমাৰ ভন্টিও সেই গাটোও ভাল নহয় তেনেকুৱা পানী লাগিছে। তাই মোক কোৱা আছে আইচ ক্ৰীম এটা খাবলৈ মন গৈছে আইচ ক্ৰীম এটা খালে বোলে মোৰ পানীলগা ভাল হৈ যাব। মই কলো পানীৰ লগাটোৰ আইচ ক্ৰীম খাই নেকি।
তাকে সপাই দেই।
তাৰ বোলে এবাৰ তেনেকুৱা হৈছিলে আইচ ক্ৰীম খাই পেলাই পানী লগা ভাল।
হয় নেকি এইটো কেতিয়াবা মানে বহুত হেৰি এয়াৰ কেছত হ'ব পাৰে কিন্তু এনেকুৱা বহুত জ্বৰ চ্বৰ উঠি যাব ন পানী লাগিব কাহ চাহ মাথা। বিষাই যাব খাব নিদিবা তুমি বুজাবা আকৌ। অ পাষ্টত আকৌ মানে মেডিকেলৰো খৰচা হ'ব তোমাৰ নিজৰ স্বাস্থ্যটোও বেয়া হ।
সেইটোয়ে আৰু এতিয়া মানে ইমান গৰম পৰিছে এনেকুৱাত মানে বেমাৰ চেমাৰ হোৱাই ললে বহুত অ অসুবিধা হ'ব
হয় হয় আজিকালি অ কি মেডিকেলতো দৰৱ পাতিবোৰ যিহে দাম। আৰু বিচনা চিচনা লবলৈ গলে টো কিমান হাজাৰ হাজাৰ কৰি তাকে বেমা মানুহৰ বহুতো বেমাৰ হৈছে গম পোৱা নাই।
উম বহুত আৰু জ্বৰ লগতে মাথা বিষ।
এটা কথা গম পাইছা না ত তুমি কৰোণা ভাইৰাছ। অ পাছত যোনটোক প্ৰতিষেধক দিছিলে। ক ভোক্সিন দুটাতে দিছিলে।
অ।
সেইটো দিয়াৰ পাছতে মানুহ বিলাক বহুত দুৰ্বল হৈ গল গম পোৱা নাই। নতুন নতুন বেমাৰ আছে প্ৰায়ভাগৰে। হাই ব্লড ৰঘুচ্চ ৰক্তচাপ মানে একদম পুৰা। আৰু তেনেকে হাৰ্ট এটেক হৃদ ৰোগৰ এইবিলাকে বহুত বহুত হবলৈ লৈছে মানুহ বিলাকৰ।
আৰু এতিয়া সেই কৰোণা হতে যিখিনি মানুহ আছি মানে। টো মানে তোমাৰ হেৰি দেখুৱাইছিলে ছিংডম যিখিনি দিছিলে দেখুৱাইছিলে মানুহৰ বডীত। এই একে খিনি এতিয়াও একেই তোমাৰ জ্বৰ হব মাথা বিষ হব বমি বমি লাগিব। তোমাৰ দুৰ্বল গোটেই মানে। এইবাৰ এনেকুৱা কৈছে জ্বৰ সৰাৰ লগে লগে মানুহ একদম পৰি যোৱা মানে দুৰ্বল। আগতে অকনমান মানে কিবা হেৰি এটা থাকে উঠি পেলা ভাত কেইটামান খাব লাগে এইবাৰ জ্বৰে মানে। একদম দুৰ্বল কৰি পেলাইছে মানুহবোৰ আৰু লগতে তোমাৰ বিষ হয় গোটেই গা বিষ।
হয় হয় প্ৰায় আজিকালি কিবা এটা কাম কৰিবই নোৱাৰি গাতো অকমানতে বিষায় আৰু মানুহ। গম পাইছা নাই তুমি অকমান কাম কৰিবাচোন লগাল লগ মানে মানুহ। মানে একদম পূৰা উশাহ নাপাই মানে এনেকুৱা হৈ যায় তুমি বহুত ভাগৰি পৰে অকণমান কামতে।
আৰু ফটোপনি উঠে উোশাহটো কিয় চুটি হৈ চুটি হৈ লাগি যায়।
আগতে মই খুব দৌৰি ফুৰো নহয়। আজিকালি মই অকণমান দৌৰিবও নোৱাৰো মানে বেছি খোজো কাঢ়িব নোৱাৰা হৈ গৈছো এনেকুৱা হৈ গৈছো মানে।
অঁ
এই কৰোণা বেজি লোৱা পাছতে এনেকুৱা বেমাৰ বিলাক বেছি হৈছে বুলি গম পাইছো।
হয় হয় মোক কোৱা শুনিছে বু এই গাঁৱতে মানুহবোৰ এনেকে পতা শুনিছো আৰু কথা
অ এয়া কি ভাত পানী খালা নাই।
এটা আছিলে কানা এটা আছিলে আজি।
অ কিহৰ খানা কিবা জন্মদিন জন্মদিন আছিলে নেকি?
অ জন্মদিন মানে কিবা উ হেৰিয়ৰ ৰাইজৰ কিবা খানা এডটা দিছিলে।
আগতে এনেকে বৰসবাহ হৈ গ'ল মানে বৰসবা ভাওনা হৈ গৈছিলে তাৰপিছত তাৰ কিবা খানা খুৱাইছা নামঘৰত নহয় মানে ৰাইজৰ কিন্তু নামঘৰত খুওৱা নাই মাছ ভাত।
শিকাই আছোঁ দিয়া।
ত আচাৰে তেনেকে খাই আহিলো। এতিয়া খাবলৈ পাবলৈ মন যোৱা নাই এই ৰাস্তাতে বহি। আগফালে পথাৰখন আছে যে ধুনীয়া একদম আধা ই থ আছে আধা হাল বাই আছে। তি টেক্টৰ আমাৰ পিছাই চাগে।
অ আমাৰ ফালে বাৰু পথাৰ মানে মানুহ কোনো পথাৰ ৰোৱাই নাই ব।
অ আমাৰ মই ৰাস্তাত আছো মুখা। আত মানে হেৰি হৈছে এই পথাৰত ৰুই থৈছে তাৰ পিছত সিফালে তোমাৰ হাল বা আছে। ট্ৰেক্টৰ মাত শুনিছা চাগে।
আহ শুনিবলৈ পাইছো বাৰু লাহে লাহে আহি আছে। আমাৰ মানে এতিয়া বহুত মানে পিছ পৰা তোমাৰ লগতকে মানে মাতি ৰোৱাটো। কঠীয়াৰোৱাটো। উ তোমালোকৰ ৰুলে আমাৰ এতিয়ালৈকে মানুহ বিলাকে হাল বাই হোৱাই নাই মানে পথাৰত
উম
এতিয়া পানীতো শুকাই গৈছে যে অলপ বৰষুণ নাইকিয়া হৈছে এতিয়া শুকান শুকান হৈ আছে মাটিবিলাক
এতিয়া সেইয়া হাল বাই আছে আৰু টেক্টৰেহে আও
আচ্ছা
হাল ব মানে এইবোৰ এবাৰ এবাৰ পালে তোমাৰ এতিয়া বোকা দিয়া বোকা দিব চাকে চাগে ৰুব
তোমালোকৰ আছে ন মাটি
আমা আছে
তুমি ৰুবলৈ গৈ পথাৰলৈ গৈ পাইছানে নাই কেতিয়াবা
পথাৰলৈ যাওঁ আমাৰ পাছফালে এই পথাৰ আমাৰ ঘৰৰ কাষত পথাৰ গোটেই পথাৰেই
অ মই আকৌ বা গৈ পাইছানে সুধো আজিকালিটো ল'ৰা ছোৱালী বিলাকে পথাৰলৈ যাবলৈ মনেই নকয়
নাই গৈছো পথাৰলৈতো যাবই লাগিব পথাৰলৈ নগলে তোমাৰ কাম কেনেকে চলিব নিজৰ খেতিত যদি নিজে নাযাওঁ কোনে কৰি দিব হাজিৰাও দেৰি নহয় আজিকালি কোনোবা এজনীকে লগালে যেনিবা কিমান
পুৰণি বহুত হাজিৰা হাজাৰ লাগে চাৰি হাজাৰ পাঁচ হাজাৰ এনেকে গ্ৰুপ নাই আনে চাৰি পাঁচটা কোৰমৰাওঁ ৰ পইচা বহুত পইচা লয় আজিকালি কঠিয়া তোলাও পইচা
লক নিজে ৰুব জানে আকৌ লোক দি দিয়োনো
অ ঠিকে আছে অ হলেও মানে বেছি গৰমৰ ৰুব নালাগে আগতে ৰ'দটো যদি পৰি থাকে দুপৰীয়া সময়তা স্বাস্থ্য বহুত বেয়া হ'ব।
স্বাস্থ্য বেয়া হ'বই চাগে
আগতে আমাৰ মাহঁতে একম পুৰা ৰাতিপুৱাই চাৰিটা বজাতে ৰ'দ নোলাওতে ৰোৱেগে পথাৰত এক্দম পুৰা মানে ৰ'দ অ আমাৰ স্কুল যাবৰ সময় মানে অ চাৰে আঠটা আঠটা মানলৈ বত খন সোৱাই দিয়ে তাৰ পৰা আবেলি পা সে যায় একদম সন্ধিয়ালৈকে ৰোৱে দুপৰীয়া সময়কণ নৰোৱে অ পথাৰত মানে বেছি গছ গছনিও নাই ডাইৰেক্ট চিধা চিধা ৰ'দ পৰে সি পুৰা বহুত গৰম হয় ন
অ
বোকা খিনি মানে একদম পুৰা উতলি থকা নিচিনা হয়
উম
ডাৱৰীয়া বতৰ মানে বৰষুণ চৰষুণ দিলে গোটেই দিনটো ৰোৱে বাৰু
হয় হয়
আছে ম মানে এতিয়া অলপ মানে বিচনাতে মানে ঠিক কৰিছো আৰু
অ এতিয়া খেতি বাতি তো তুমিয়ে নাকা এ তেতিয়া এইবাৰ অকমান হেৰি হ'ব তেতিয়াহ'লে
অ এতিয়া মই এইটো গা ভাল পালে আক খেতিত লাগিব হ'বই
উম
এতিয়া মানে আমাৰ হাল বাই আছে ট্ৰেক্টৰে গৰু হাল মানে আছিলে গৰু হাল বেছি দিলে
অহ
এতিয়া খুড়াই এনেকে ট্ৰেক্টৰে হাল বাইছে মাটি চাটি চাই চাই মেলি আছে হেৰিয়ৰ হালবোৱা জেগা
উম
উ কাইলে পা মই আকৌ লাগি যাব লাগিব অলপ অলপ ভাল পাইছো মানে এতিয়া-
এইেইটোৱে কাম কৰিব লাগিব। আৰু কাম কৰিলে তোমাৰ নিজে নিজে ভাল হব কাম নকৰিলে কোনে খুৱাবহি-।
সেইটোৱে আৰু মই আৰু আইচ ক্ৰীম নাখাম আৰু গৰম দিনত, -। মই গম পাই গৈছো বোলো।
কি কবা
খাব লাগিব মই একো ভালেই নোপাওঁ।
এ অথনি টমটমত আহি আছিলো।
হম
মেডিকেলৰ পৰা গম পোৱা নাই টম টমখন হৈঠ গুচি গ'ল ন মাজতে
অ কেলে
জানো কি হ'ল গমেই নাপাওঁ এনেই গৰম তাতে মোৰ গা বেয়া টমটম খনৰ মাজতে উভয় গুচি গল তাৰ পৰা আধা পাত অকনমান খোজ কাঢ়ি আহিলো। যান্ত্ৰিক বিজটয়ে ঘটিলে এনে আজিকালি আজিকালি বহুত- ভাইৰেল হৈ আছে কিবা এপ এটা দি ৰন্ধা টমটম ৰখাই যে কৰিলে মানে টম টমত কিবা বেটেৰী মেনেজমেণ্ট চিষ্টেম থাকে ন বিএম এছ বুলি। এ কিবা এপ এটা আছে য'ত তাত ইমান চিকিৰিটি নাই মানে চবে ডাউনলোড কৰি তাত ব্লটুথৰ যোগেদি কানেক্ট কৰি পেলাই টমটম খন মানে অফ কৰি দিব পাৰি তেনেকোৱা কৰিলে নেকি বাৰু যথা সম্ভৱ- তাৰপৰা আধা ঘন্টামান খোজকাঢ়ি ৰ'দত আহি আহি। তাৰ পৰা আকৌ বেলেগ এখন গাড়ী উঠিছোহি।
উম।
মানে কালিৰ দিনটোয়ে বেয়াামৰ গোটেই অৱস্থা।
হয় পাই আজিকালি কিনো ওলাইছে। এইবোৰ পদ্ধতি সেইখননো সিহঁত অলক কি দৰকাৰ তো বাৰু সেইবোৰ অফ কৰিবলৈ বন্ধ কৰিবলৈ।
এইটোয়তো মানুহ বিলাকে বেলেগৰ সুবিধা অসুবিধা বুজি নাপায়।
নহ সেইহটো সিহঁতে কি চখ পাব এইতটো। সেইটো সিহঁত বক দিব নালাগিব এইেইটো নিজে নিজে বস্তুটো ব্যৱহাৰ কৰিব হ'ব লাগে-। যে ক'ৰবাত থাকিলেও মই ব্লুটুথে মই চাবি নোহোৱাকে অফ কৰি পাৰিম। নহ এইটো মোৰ মই যেনিবা গাড়ী চলাও সটো মোৰ মোক দিব লাগে সটো সুবিধা-।
সেইটোত এপটোতে ইমান চিকিউৰিটি বুলিো বস্তুটো নাই। তোমাৰ এতিয়া গৈ থকা এখন টমটম ৰখা মোবাইলৰ দ্বাৰা ৰখা দিছেো ধেমালি কথা হৈছে ন।
চিকিউৰিটি ক'ত থাকিব লাগে প্ৰতিটো সেৰিহঁতে মানে-। যদি সেইটো চিষ্টেম টমটমত দিছে তেতিয়াহলেটো সেইটোও দিব।
হয় হয়। এ আৰু।
এইটো ব্লুটুথটো দিছে কাৰ দিছে কাৰণে সিহতি কৰিব পাৰিছো। কিন্তু ব্লুটুথ চিষ্টেম নে কি সেইটোয়ে মানে। তোমাৰ যিটো গাড়ী ড্ৰাইভাৰ মানে যি-। গাড়ী ড্ৰাইভাৰ সেই ড্ৰাইভাৰক দিব লাগে বা মোৰ দমটম আছে মোক দিব লাগে।
পাছপৰ্ চছেট কৰি থব লাগে মানে গম পোৱা নাছিলে আচলতে কথাটো।
অ মানে এইবোৰ তোমাৰ অ এইবোৰ আমাৰ আমাৰ গাঁৱত যে থাকে মানে এই তেনেকুৱা চব চব। বয়ে তেনেকুৱাত পৰে নেকি।
মানে পখিনিতে হয় মানে চতটমটমতে হয়। কিন্তু য'ত মানে বি এম এছ থাকে ন বেটী মনিটাৰিং চিষ্টেম। তাৰ মে বেটীত এটা মে চিপ লগাই থোৱা থাকে তাত মানে বেটাৰী টেম্পচাৰ। কিমান বেটাৰী পাইছে। তাত ভল্ট মানে গৰম তেনেকে বেটৰী অভাৰল গোটেই হেলৰ বিষয়ে-। তুমি বেটাৰীটো নোখোলাকে মানে মোবাইলটোতে কানেক্ট কৰি পেলাই চাব পাৰ অ তাতে তাতে গম পোৱা যায় তাত মানে অফো কৰিব পাৰিম ন ডিচচাৰ্জ এনেকৈ বুলি অপশ্যন আছে কিবা চাৰ্জ সেইকেইটাফ কৰিলে মানে তোমাৰ পাৱাৰ চাপ্লাই টো অফ হৈ গুচি যায় তেতিয়া
অ অ মই ভহুত বুজি নাপাও দেই এ গম মানে ইমান এইবোৰ নাইও যে ঘৰত এইবোৰ মানে ইমান বুজিও নাপাওঁ তুমি চাইছা পঢ়িছা কাৰণে পাই ৰিছা।।
অ ঠিকে আছে তেতিয়া হ'ব দিয়া মই অকমান।
উম হব দিয়া।